শুনি অহ উম কোৱা
কি কৰিছা
এই এনে বহি আছিলো তুমি
নেকি বৰৰ ই মা নহয় মানে এইফালে বৰ ধৰণৰ কৰি আছে কেতিয়াবা ৰ'দ এবা দিয়ে বৰষুণ দিয়ে
অ সেইয়াই এইয়া নেটৱৰ্কতটো অকমান দিগদাৰ দি আছে আজি
অ তোমালোকৰ ফালে বতৰটো কেনেকুৱা আজি
এয়া ডাৱৰীয়া নিচিনা কৰি আছে
বৰষুণ পৰিছিল নে বাৰু ৰাতিপুৱা সময়ত
অ ৰাতিপুৱা বৰষুণ পৰিছিলে এতিয়াহে অকমান ৰখিছে
অ আমাৰো সেই তেনেকুৱাই হৈছে তেতিয়াৰ পৰা একো কাম কৰিব পৰা নাই
বাকী ঘৰতে আছা নে
অ ঘৰৰ ওচৰতে আছোঁ মানে আমাৰ এটা ঘৰ আছে য'ত মানে আলোচনা বিলোচনা কৰা হয় যে আমাৰ মানে এইটো তিৱা ঘৰ বুলি কোৱা হয়
অহ, অহ।
এ মানে বহিৰ আগত।
উম।
ওচৰৰে ভাই-বন্ধু এটাক কথা-চথা পাতে। পেক্ষা গৃহৰ নিচিনা এটা আছে মানে।
অ', প্ৰেক্ষাগৃহ নিচিনা আচ্ছা।
ৰ লাইব্ৰেৰীত এটা আছে। লাইবেৰীটো নামত আছে কিন্তু কিতাপ চিতাপ একো নাই।
হেই কিতাপ চিতাপ আনিব লাগে আকৌ ন? তেতিয়াহে ল'ৰা-ছোৱালী বিলাকে পঢ়িবলৈ কাৰণে যাব পাৰিব।
অ', সেইটো আমাৰ তিৱা মানুহৰ কাৰণে বনাইছিলে, কিন্তু মানুহবিলাকে তিৱা ভাষাটো এতিয়া শিকাবৰ কাৰণে কোনো ওচৰ এনেকুৱা মানে ভালকৈ জনা ব্যক্তি নাই মানে।
অহ।
তোমালোকৰ ফালে তেনেকুৱা মানুহ আছিল নেকি বাৰু? অ', আমি তিৱয়াহ।
উম, আমাৰ ফালে এটা লাইব্ৰেৰী আছে কিন্তু দেই তাত কিতাপ চিতাপ আছে আনি পেলাই পঢ়িবও পাৰি ঘৰত।
আমাৰ আমি তিৱা হয়। কিন্তু ইমান এটা কামত নহয় নামটোহে ল'ব খালি আমাক একো কামত নাই।
উম।
মানে ভাষাৰ বিষয়ে মোৰ ইমান সবিশেষ তথ্য মুঠাত নাই মানে। যিটো অসমীয়া-অসমীয়া ভাষা শ- অ', সেইটোয়ে আমাৰটো তিৱা কোনো একো নকয় যে।
উম, উম।
সেইকাৰণে আমি সেই ভাষাটোত গৈ অলপ মানে পিছ পৰি আছো এতিয়াও।
ন আজিকালি নোকোৱাই হৈছে এতিয়া চবে আৰু মানে বিশেষকে পঢ়াত অসমীয়াটো ব্যৱহাৰ হৈ আছে সেইকাৰণে চবে অসমীয়াটোৱে বেছিকে জানে।
সেটোৱে আমাৰ ওচৰৰ মানে প্ৰায় ভাগ গোটেইখিনি আমাৰ ইখিনি তিৱা মানুহে আছে। কিন্তু কাট চিত কোনোবা এজন মানুহে আহে ক'ব জানে বা লিখিব জানে ভালকৈ।
এই আগৰ মানুহ বিলাক অকমান মানে অ' যোনবিলাকৰ মানে বয়স হৈছে সেই তেওঁলোকে জানি চাগে বেছিকে।
অহ।
উম।
সেইটো নগাওঁ কঠিয়া তুলি ফালৰ মানুহবিলাক যোনবিলাক তিৱা হয়, তিৱা মানুহ যে, সেই তেওলোকে বেচি জানে আমাৰ ওচৰত আহ তাৰ পৰা এজনী মানুহ কঠিয়াতলিত আছে নগাঁও।
অহ।
তাৰপাছত আছে আমচৈটো আছে।
অ', আমচই ফালে উম।
তাৰপিছত আমাৰ কাৰ্বি আংলঙত আছে।
অহ কাৰ্বি আংলংতটো তাততো বেছিকেই থাকে ধৰ।
তাতে কাৰো
তোমালোকৰ পৰিয়ালৰ কোনোবা আ ছে নেকি তাত?
মোৰ পৰিয়ালো আছে মোৰ-মোৰ দেউতাৰ ফালৰ পৰা মিতি চিনাকি আছে। এইটো ডিফুৰ আছে
উম।
সেটো ভালে বাৰু।
অ তোমালোকৰ সেই পাৰম্পৰিক সাজ-পোচাকবিলাকোতো বেলেগ অকমান।
অ বেলেগ হয়।
উম।
দেখিচা চাগে আমাৰ কিবাত ডেজবোৰ কেনেকুৱা হয়।
খিছো ভাল লাগে।
তোমালোকে কোন সম্প্ৰদায়ৰ হয়?
আমি কোচ।
কোচ ৰাজবংশী।
উম।
তোমালোকৰ ভাষা বেলেগ আছে নে কিবা?
গম নাপাও দেই একদম আমি সৰু পৰা অসমীয়া কোৱা অসমীয়াই কওঁ আও।
একেই।
আছিল চাগে আগতে নহ এতিয়া কোনো নেজানে।
থাকিবই কিয় নাথাকিব।
উম।
কাৰণ নিজে এটা ভাষা গঢ় লৈ নুঠে।
উম চবৰে অ চবৰে জাতিৰ বেলেগ বেলেগ ভাষা এটা থাকেই নিজৰ বুলিবলৈ।
আৰ যেনেকে মিজু বিলাকৰ ভাষা বেলেগ নগাবিলাকৰ ভাষা বেলেগ, তিৱা বেলেগ, কোচ বেলেগ। চুতীয়া বেলেগ তেনেকে তোমালোকৰ ভাষা কিবা আছিল চাগে।
আছিল চাগে সেইটোৱে আৰু কাৰ্বি ভালাক বিলাকৰো ভাষা বিলাক মানে কাৰ্বি ভাষা অলপ অলপ জানো কিন্তু দেই, মানে এ পাহাৰৰ এইয়া ল'ৰা ছোৱালী কিছুমান আহি পেলাই ভৈয়ামত থাকেহি যে। এ আমাৰ ঘৰৰ ওচৰৰ মানে ঠাই এজনী ঘৰত আছিলে সিহঁতে শিকাই ছিলে মোক।
আমাৰ তিৱা ভাষা মা বেছি নাজানো কিন্তু দুটা এটা কথা ক'ব জানো কিন্তু।
আ অ
এতিয়া ভাত খালানেটো সুধে?
উম, অ কাৰ্বিত কয় আনছো এটলমা বুলিয়ে সোধে নেক- কি?
আহ তই নাজানো মই কিন্তু তিৱা ভাষাত মই তোমাক সুধিব নে মোং না। কিন্তু কৰে।
এ মানে জানিব লাগে, কিছুমান মানুহক যদি মানে কিছুমান কথা জনাব মন নাযায়, তেতিয়া নিজৰ ভাষাটোত কথা পাতিলে কোনো গম নাপাব মই সেইটোয়ে ভাবো।
হয় আক, এইটো এটা প্ৰাইভেচি নিচিনা চিষ্টেম হৈ যায় মানে, অঁ এতিয়ালৈ মানে কি আমাৰ নিজৰ ঠাইত মানে এটা শিকিবৰ কাৰণে তেনেকুৱা কোনো প্ৰতিষ্ঠান নাই। মানে আমাক শিকাব কাৰণে মানে এনেকুৱা কোনো শিক্ষক বা অভিভাৱকে নাজানে ভালকে আমাক কেনেকে শিকাব বাৰু।
অ মা দেউতাহঁতে জানিলেহে অকমান তোমালোককো শিকাব হয় এতিয়া বেলেগকতো সদায় লগ নোপোৱা ধৰ জানিবলৈ কাৰণেও যোনবিলাক মানে জানা শুনা মানুহ আৰু তেওঁলোকৰ ধৰ ইমান সময়ো নাই যে তোমালোকক শিকাই থাকিব এতিয়া হয়, ত মানে বেছিভাগ মানুহে গম পালে মানে কাৰোবাৰ মুখে মুখেদি তোমালোকে তেতিয়া, অভ্যাস হৈ থাকিব শুনি পেলাই মানে গম পোৱা যায় ন, এতিয়া আৰু নুশুনাই ক'তনো গম পাবা হয়।
অঁ মানে মোৰ এইটো যোনটো এতিয়া তিৱা, সাহিত্য সভাৰ অলপ কিবা মই নাজানো স্বেচ্ছাসেৱক নে কি? ন তেওঁ আমাৰ ওচৰত ভাড়া ৰুমত আছিলে তেতিয়া গম পালে যে আমি তিৱা মানুহ হয়, আমাৰ আমি নিজৰ ভষাটোৱে ভালকে কব নাজানো নাযানো সেইকাৰণে মানে অলপমান আগবঢ়াই নিম বুলি কৈছিলে কিন্তু তেহেতৰ চাকৰিও কৰ্ম সূত্ৰে মে তেখেতে আমাৰ সেই স্হানটো ত্যাগ কৰিব লগা হ'ল সেইকাৰণে
অঁ, গুচি গ'ল আৰু কৰ্মসূত্ৰ বলেকত
আহহ সেই তেনেকুৱা কিছুমান অসুবিধা কাৰণে আমি
উম মানে সুবিধাাবিলাক পায়ো মানে হেৰুৱাবলগীয়া হয় আৰু এনেকুৱা ধৰণৰ
সেইটোৱে সেইটো তুমি যেনেকে তোমাৰ নিজৰ কাম আৰু নাযানা মোৰ হে একেতাই নাযানো বাট বেলেগক ক'বলে লাষ্ট যোৱা বুলি
আহ
এতিয়া যেনেকে আহোমবিলাকে, এ মেডাম মে ফি পাতিলে যেনেকে কয় কিছুমান কথা নিজৰ আ
অঁ তোমালোকৰ তিৱাবিলাকতো, নিজৰ কিবা উৎসৱ আছে চাগে?
আছে আমাৰ
উম পাতে জানো তোমালোকৰ গাঁওৰ ফালে
আমাৰ সেনকে নাপাতে, এ বাৰ বইচাত পাতে
আ, কিছুমান জেগাত পাতে তথাপিও আও ডাঙৰ ডাঙৰকে
অ মানে বাও পূজাত পাতে আমাৰ তাতে তাতে আমাৰ মানুহ আছে
উম
এইটো আমাৰ যে পোসাই উল মিলাটো যে পাতে
অ গোঁহা লোৱা মেলাতটো উম
মেলা চবাইছে ন স্বাৱাহিক
নাই নাই মই আমাৰ মামাহঁতৰ ফালেহে মানে এনেকুৱা দেখিছো মেলাটো
আমাৰ ইয়াতে গোঁসাঁই উলিয়া মেলা হলে তাৰ আগতে আমাৰ তিৱা যোনবিলাক যুৱক যুৱতী আছে তেওঁলোকে নিজৰ দেশ পৰিধান কৰি হ দিয় আ কৰি গোসাত আতৰি নিনি আহ মেলালৈ আগুৱাই লৈ যায়
ধুনীয়া লাগে মানে সেই উখল মাখল পৰিৱেশ এটা সৃষ্টি হয় যে ত
হয় আমাৰ সেইটো এনেকুৱা মানে হয় পৰিৱেশটো ভাল লাগে আমাৰ সতে
উম
আৰু আমাৰ এতিয়া যোনটো ঘৰুৱা আপং বুলি যে কয় সেইটো আমাৰ কিন্তু বহুত চলে আহ লাও পানী বুলি কোনটো কয় খ সটো আমাৰ ইয়াতে মানে পুৰা ঘৰুৱাভাৱে বনোৱা হয় মানে আমাৰ আলহী বিলাকক
দিয়া হয় আৰু আৰু তোমালোকে গাহৰি মাংস খোৱা নে
অ আমাৰতো কিবা মানুহৰ গাহৰিটো এতিয়া প্ৰথমত সেইটা বুলি কয়
ন আপং অলপত খাই ভাল লাগে চাগে
ভাল লাগে কিন্তু আমাৰ ঘৰত এনেকুৱা মানে নবনায় মানে তিৱাৰ মাজতো মানে দুটা ভাগ আছে এটা হ'ল ন মানিছ চলা আঘ য নানী নচলা
উম
শংকৰ গুৰুে যোনটো শণ দিছিলে সেই শংকৰ গুৰুৰ শৰণত আছিল কিন্তু আমি শংকৰ শংকৰো নহয় কিন্তু
আহ কিন্তু মানে সেইটো হেৰি ধৰ্মটো মাৰ মানা আৰু তুমিালোকে
অ সেইটো জাতিটো ম ৱাই হয় কিন্তু মই তাত নচলো যোনটোত এ গাহৰি খাব পাৰে পুহিব পাৰে আহ পাপ বনাব ব ঘৰতে মানে সেইটো আমাৰ নহয়
অঔ
তোমালোকে ঘৰত পুহিবৰ কাৰণে খাব পাৰা
নাই নাই দেই আমাৰ মানে সমাজত গাহৰি পুহিবৰ কাৰণে নিদিয়ে
সেই তোমালোকৰ সমাজখন অঁ সেইটোৰে আমাৰ ঘৰত পঢ়িব পাৰা হাঁ পঢ়িব পাৰা অঁ ছাগলি, গৰু পুহিব পাৰা কিন্তু কুকুৰা চহৰা পুহিব নোৱাৰা গাহৰি পুহিব নোৱাৰা
অঁ এই আমাৰফালেও নিদিয়ে গাহৰিতটো আৰু একদম নোৱাৰাৰে আৰু সমাজৰ পৰা মানে বহিষ্কাৰ কৰি দিব এনেকুৱা ধৰণৰ একচুৱেলি মানে এইবিলাক বস্তু কৰিব নালাগে কাৰণ কিহৰ কাৰণে এইটোতো এটা এটা মানে জীৱিকা হিচাপে লয় ন মানুহে কৰিব দিবই লাগে চবকে
হয় এতিয়া উঠি আহা যোন বিলাক দেকা যুৱক যুৱতীৰ কিব এটা ব্যৱসায়িেত আগা়ি যাব কাৰণ বো বহুত প্ৰজনাই কিন্তু আমাৰ এতিয়া আগৰ দিনৰ অন্ধবিশ্বাসৰ মাজ এইবিলাক কাম কৰিব নাপায় সেইকাৰণে আমি আহিল কৰা নাই
অঁ
বাকি তুমি ভাত পানী খালা নাই এতিয়া
এ নাই দিয়া ভাত পানী খাওগৈ মাতি আছে
দেখাব
অঁ অঁ দিয়া হ'ব দিয়া উম
দা